হেল্ল',
হেল্ল',
উম।
শুনাত উম শুনিছো শুনিছো। মোৰ মাতো শুনিছ নে?
উম শুনিছো শুনিছো বাৰু দেই। কি কৰিছা?
এইয়া তোমাৰ গছৰ তলতে চকী এখন পাৰি বহি আছো। ইমান গৰম উঠিছে।
অঁ অঁ অঁ।
তাকে। তুমি কি কৰিছা?
এই মই তোমাৰ এই ভাত খাই আছিলোঁ। অ তাৰ তেনেকুৱাতে ফোন কৰিলা। এ তোমাৰ আজি মগু দালি বনালে।
অহ।
তাৰপিছত আকৌ ডিম আছিলে, ডিম বনালে। তাৰ নেমু চেমু দি লৈছোঁ আৰু তাৰপৰা আলু ভাজি, সেয়াই আৰু।
ঠিকে আছে ঠিকে আছে।
অ তুমি খালা নাই ভাত?
উম মই খালো। মোৰ খোৱা অকণমান দেৰি হ'ল বাৰু দেই।
অঁ অঁ অঁ তাকে। বাকী খবৰ খাতি কোৱাচোন।
ভালেই।
অঁ আমাৰো ভালে ভালে বাৰু দেই। বাকী বহুত দিন ফোন কৰা নাছিলা যে,
তাকে কি কবা মানে এ মই অকমান কামতো ব্যস্ত হৈ আছিলো মানে। অফিচৰ পৰা প্ৰেছাৰ দি আছিলে। তাৰ পৰা সেই অফিচৰ কামত লাগি- থাকোতে সময়ে নাই, এই ঘৰতো টাইম দিব পৰা নাই, তেনেকে কাৰোবলৈও ফোনো কৰিব পৰা নাই।
অ অ অ।
অ আজি আকৌ এই দেওবাৰ ৰস আছিলে যে, মই বোলো সেইকাৰণে মানে ইয়ালৈকে ফোন এটা কৰো, খবৰ খাতিও সোধোঁ, তাৰপৰা কথা দুটামানো পাতিবলগীয়া আছিলে‌।
আহ ভালে কৰিলা ভালে কৰিলা। কি কথা বা?
কি কথা মানে ধৰা এই, বিষয় এটা আছিলে, বিষয় এটাৰ ওপৰত তোমাৰ লগত ধৰা আলোচনা কৰিম বুলি ভাবিছিলো।
অঁ কি বিষয়নো?
বিষয়টো মানে এনেকুৱা এ আজিকালি যে কি হৈছে এই খেলা ধূলাটো যে আমাৰ যি শাৰীৰিক ভাৱে আমি খেলা ধূলা কৰো সেইটো যে মানে প্ৰায় নাইকিয়া হৈ গৈছে সেইটোৰ ওপৰতে মানে পাতিবলগীয়া আছিলে।
অ ভালেই কৈছা বাৰু দেই মানে বিষয়টোও ভালেই লাগিছে বাৰু শুনি মানে সেইটো সেইটো এক ভাল বিষয় লৈছা একদম কাৰণ কেলে আজিকালি এয়া আমাৰ এতিয়া আমাৰ ঘৰতে মানে লৰা দুটা আছে দেই
অহ
মানে তোমাৰ সৰু ল'ৰা আৰু মানে এনেই কাম কৰিবলৈ আহিছিলে।
হয়
এতিয়া সিহঁতে কি গম পাইছা নাই একদম খেলা ধূলা নকৰে একদম মানে এনেই থাকিবলৈ আহিছিলে দেই। তাকে সিহঁতে কাম কৰিবলৈ আহে যদিটো মানে ইমান ধৰিলোৱা কাম চাম নকৰে। এনেই শুই থাকে আহি মেলি এ মই ধৰি লোৱা ইমান জোৰ জবছ নকৰো আও কাম কৰিবলে। এনেই মানে আহি মেলি আমাৰ ঘৰলে ভাল পায় দেই।
অহ।
আহি মেলি ইনেই বিচনাতে শুই থাকে আহি লৈ।
অহ।
তাৰপিছত এই আমাৰ এইফালে ধৰি লোৱা সিহঁতৰ বয়সটো অলপ কম ন সেইটো কাৰণে মোক কামত লগাবলৈও বেয়া পাওঁ আকৌ সিহঁতক ঘৰৰ পৰা মানে সিহঁতক কাম কৰিবলৈ পঠিয়াই থেকে দেই
পঠিয়াই অ
মই সেইটো কাৰণে ধৰি লোৱা ৰাখি থওঁ অ ঘৰতে তাকে যেনোবা কাম চাম বৰকে কৰিবলৈ নিদিওঁ
অ অ
এই সিহঁতৰ লগৰ নিচিনা মানে সৰু সৰু ল'ৰা ছোৱালীবিলাকে আমাৰ এইফালে খেলি থাকে বল চল ধৰি লোৱা। ফিল্ড দুখন আছে এখনত তোমাৰ ক্ৰিকেট খেলি থাকে আৰু তোমাৰ এখন ত তোমাৰ ফুটবল খেলি থাকে কাৰণ মই সিহঁতক ইমান পঠিয়াওঁ খেলিবলৈ ইমান পঠিয়াওঁ সিহঁতে কি কয় সেই খেলিবলৈ নাযায় মানে বিচনাতে শুই থাকিব, নহ'বা মোবাইলটো মোবাইলটো উলিয়াই গেম খেলি থাকিব গতিকে এতিয়া কি হৈছে সিহঁতৰ তোমাৰ স্বাস্থ্য বিলাকো ইমান ভাল নহয় নহয় গম পাইছা নাই?
উম
চাবাচোন আজিকালি ল'ৰা ছোৱালীবিলাক একেবাৰে ক্ষীণ মীন একেবাৰে তোমাৰ অৱস্থাই নাই।
অৱস্থা নাই অ
তাকে সিহঁতৰ মানে একদম বহুতখিন মানে একদম হাৰ্ডিক হিচাপ কৰি হিচাপ কৰিব পৰা নিচিনা হৈ থাকে।
হয় বাৰু হয়।
সেইবিলাক ল'ৰা ছোৱালীবিক দেখিলেও বেয়া লাগে নহয় গম পাই নাই।
হয় হয় হয়
ইমান মানে ক্ষিণমিন ল'ৰা তোমাৰ গাত একোৱে নথকা নিচিনা।
হয় বাৰু সেইটো হয় এতিয়া মানে কি হৈছে আচলতে আজিকালি যে আমি দেখো এতিয়া কি হয় আমাৰ যোন বিলাক খেলপথাৰ আছিলে সেই বিলাকতো নতুনকে বনোৱা নহয় একদম আগৰে পৰা আছিলে আমি সৰু পৰা দেখি থাকা আমি যদি সৰু আছিলো তেতিয়া সেই ডাঙৰ ডাঙৰ খেলপথাৰ বিলাকত কি হৈছিলে। আমাৰ যিবিলাক ধৰা আমাতকে ডাঙৰ লোকসকল তেওঁলোকে কি হয় সেই বয়স সত যেতিয়া ডেকা কালত তেওঁলোকে খুব খেলে সেইটো টাইমত ধৰা আমি সদায় দেখো ক্ৰিকেট খেলিব, তাৰ পৰা ধৰা আকৌ কেতিয়াবা ফুটবল খেলে এ বিভিন্ন ধৰণৰ খেল খেলে বা কাবাডী খেলে তেনেকুৱা ধৰণৰ খেল এই খেলবিলাক আচলতে যেতিয়া তেওঁলোকে সেই খেল বিলাক খেলি আছিলে তেতিয়া মানে কি হৈছিলে জানে তেওঁলোকৰ যিটো স্বাস্থ্যটো আছিলে সেইটো আচলতে বহুত ভাল হৈ আছিল। আৰু কি হয় খেলা ধূলা কৰিলে মানুহৰ কি হয় ব্যায়ামৰ কামো মানুহৰ কি হয় শৰীৰটো মানে এক্টিভ হৈ থাকে যে এতিয়া ধৰা তুমি যদি ফুটবল খেলা ফুটবল খেলোতেতো তুমি নন ষ্টপ ৰানিং কৰিয়ে থাকিব লাগিব। সিটো মূৰৰ পৰা সিটো মূৰলে তেতিয়া মানে ফুটবল খেলিলে সেইটোও এটা লাভ আমি ফুট বল খেলিলে তাকে আমি ৰাণিং নকৰিলেও হয়। সেত তেনেকুৱা তাৰ পিছত ধৰা আমি আজিকালি দেখো যে এই ল'ৰা ছোৱালী বিলাকে একদম খেলা ধূলা কৰিবলৈ মন ন মোবাইল চাব বিচনাত দিনতটো শুব একদম মানে সিহঁতৰ এইবিলাক যি শাৰীক কাৰ্যকলাপ আমাৰ যিবিলাক ধৰা খেল এই খেলবিলাক সিহঁতে খেলিব। খেলিবলে মন নকৰে সেই খেলবিলাক সিহঁতি কি কৰে সেই মোবাইলত খেলে ফুটবল গেম আনিব ক্ৰিকেটৰ গেম আনিব সেইবোৰ মোবাইলত খেলে কিন্তু সেইবিলাক খেলিটো একো লাভ নহয় আমি যদি মোবাইলত ক্ৰিকেট খেলো মোবাইলত ফুটবল খেলো তাৰ পৰা কিবা আছে জানো একো লাভ নাই তাৰ ওপৰত আমাৰ ক্ষতিহে হয় আমাৰ চকু বেয়া হ'ব যদি মোবাইল চাই থাকো চকু বেয়া হোৱাৰ লগতে কি হয় যেতিয়া একেমোবাইল চাওঁ আমাৰ শাৰীৰিক কাৰ্যকলাপটো একো নহয়েই। তাৰ ফলত কি হব আমাৰ শৰীৰটো দিনক দিনে বেয়া হৈ হৈ গৈ থাকিব। মানে ধৰা যেতিয়া শৰীৰটো চলাচল নহব তেতিয়া বিভিন্ন সি বেমাৰত পৰিব বেমাৰত পৰিলে সেই খৰচ পাতি আহিলে আকৌ তাৰ নিজৰো কষ্ট হয়। বেমাৰত পৰিলে, কিন্তু আমি যেতিয়া সৰু আছিলোঁ আমি তেতিয়া আমি খুব খেলিছিলোঁ কিন্তু
অ এই আমিও খেলিছিলো গম পাইছা নাই সৰু থাকো নে আমিও বহুত খেলিলো আৰু ইমা- এতিয়া আমাৰ ইমান স্বাস্থ্যও বেয়া নহয়।
বেয়া নহয় সেইটোয়ে আচলতে আমি সৰু থাকোঁতে ধৰা এ আমি ডাঙৰ সৰু চাবলে নাই আমি চবৰে লগতে খেলো ডাঙৰে যদি ফুটবল খেলে
অ আমি আমি তোমাৰ সেই ডাঙৰ মানুহৰ লগতে খেলিছিলো আগতে ডাঙৰ মানুহো আছিলে মানে চব আছিলে, তোমাৰ সৰু ল'ৰা ছোৱালীও আছিলে, তোমাৰ ডেকা ডেকা মানুহো আছিলে আক- আকৌ বোৱা মানুহ আছিল আমি সকলোৱে সতে খেলিছিলো আগত
চব খেলে মই মানে সেইটোৱে আও আমি যেতিয়া সৰুতে আমি ফুটবল খেলিবলৈ যাওঁ তাৰ পিছত ফিল্ড খত ধৰা চব ডাঙৰ ডাঙৰ ডাঙৰ মানুহ সিহঁতে খেলি থাকে আমি কি কৰো আমি যদিও বল টো চুবলৈও নাপাওঁ হ'লেও আমি কি কৰো তেওঁলোকৰ পিছে পিছে আমি বল টো খেদি খেদি দৌৰি থাকো আকৌ ডাঙৰ বিলাকে ক্ৰিকেট খেলিব আমি ধৰা তাতে ফিল্ডিং কৰোগে বা কেতিয়াবা আমাক বল মাৰিবলৈ শিক- কাই সেইবিলাক কৰি আমাৰ কি হৈছিলে স্বাস্থ্যটো ভালে আছিল। এতিয়াও ভালে আছে মানে আমি সেই সৰু পৰা যে সেইখিনি কাৰ্যকলাপ কৰিলো যিয়ে আমাৰ কি হয় শৰীৰটো এক্টিভ কৰি ৰাখিলে আৰু লগতে কি হ'ল আমাৰ শাৰীৰিক যিটো কাৰ্যকলাপ সেইটো চলি থাকিলে মানে ব্যয়ামৰ নিচিনা কাম কৰিলে আৰু কি হয় এই সৰুৰে পৰাই যদি তুমি মোবাইল চাই এই এলাহ ভাৱ কৰি যদি বিচনাত দিনটো শুই থাকা তোমাৰ সেই ভাৱ মানে স্বভাৱটো নোগোছে এই
নোগোছে নোগোছে থাকি যাব অ এ এতিয়া চোৱা দেই তোমাৰ এই আজিকালি যে ল'ৰা ছোৱালীয়ে তোমাৰ এতিয়া খেলিবলে মন নকৰে হয় নে নহয় হয় ঘৰতে ঘৰতে এনি টাইম তোমাৰ শুই থাকে।
উম
এতিয়া মানে কি গম পাইছা নে এইটো মানে মোৰ নিজৰ ক্ষেত্ৰতো মই পাইছো দেই তোমাৰ আগতে মোৰ খেলৰ প্ৰতি কিমান ৰাপ আছিলে গম পাইছা নাই আগতে সেইমতে খেলিছিলোঁ। বহুত খেলিছিলোঁ তোমাৰ মই আগতে তে তোমাৰ ধৰি লোৱাক দুই ঘণ্টা তিনি ঘণ্টা খেলিয়ে থাকোঁ নন ষ্টপ অ কিন্তু তোমাৰ এতিয়া মানে মই নিজৰ ক্ষেত্ৰতে পাইছো দে বেলেগৰ কথা নকওঁ বাৰু দেই এতিয়া কি হয় যে তোমাৰ মইতো ভাবিছিলো মই ডাঙৰ হলেও তোমাক খেলি থাকিম বুলিয়ে ভাবিছিলো। কিন্তু কি হৈছে এতিয়া তোমাৰ যেতিয়া মোবাইল ফোনটো আহি গৈছে। মোবাইল ফোনত কি হৈছে চবেই মানে তোমাৰ মোবাইল মোবাইল ফোনৰ প্ৰতি আসক্ত হৈ গৈছে গম পাইছা। অ এতিয়া যে তোমাৰ সেই মোবাইল ফোন যে থাকে তোমাৰ বিভিন্ন ধৰণৰ গেমবিলাক
গেমবোৰ অহ
সেইবিলাকে বেছি আকৰ্ষণ কৰে মানে।
উম
এতিয়াতো মই ধৰি লোৱা সেই শাৰীৰিক গেম বিলাকতকে শাৰীৰিক খেলবিলাকতকে সেই মোবাইলত গেমবিলাকে তোমাৰ মানে বেছি মানে মানুহক আকৰ্ষিত কৰে গম পাইছে নে নাই? সেইকাৰণে সেইকাৰণে মানে এতিয়া তোমাৰ সেই শাৰীৰিক খেলসমূহ মানে আমাৰ খেলিবলে মন নাযায় সেইবিলাকৰ প্ৰতি ইন্টাৰেষ্টও কমি গৈছ-
কমি গৈছে কমি গৈছে।
এতিয়া মানে তাৰ মূল কাৰণটো চাবলৈ গ'লে মোবাইল ফোনে গম পাইছা নাই। গতিকে কিন্তু আমি যদি তোমাৰ সেই মোবাইলত যদি গেম চেম নেখেলোঁ তোমাৰ মোবাইলটো যদি য আমি ইমান নাচাওঁ তেনেহ'লে কিন্তু আমাৰ আকৌ সেই আগৰ নিচিনাকৈ কিন্তু খেলিবলৈ মন যাব কিন্তু
মন যাব মন যাব
গতিকে সেই আমি মোবাইল ফোনটো অকণমান মোবাইল ফোনৰ পৰা অকণমান দূৰত থাকিব লাগিব তেতিয়াহে আমি আকৌ সেই সেই আগৰ দৰে মানে খেলিব পাৰিম গম পাইছা নাই উ আৰু মানে সেই ধৰি লোৱা অ অ কোৱা কোৱা কোৱা
যেতিয়া আমি ধৰা খেল এটা খেলো আমি যেতিয়া খেল এটা খেলি থাকো তেতিয়া কি হয় জানা নাই প্ৰথম প্ৰথম যেতিয়া বহুত দিনৰ মূৰত খেলিবা তোমাৰ প্ৰথম এলাহ ভাব আহিব এ এনেকুৱা এলাহ ভাৱ আহিব আজি নেখেলো নেকি আজি খেলি দ মন যোৱা নাই কিন্তু যেতিয়া তুমি ভৰি চৰি সেইটোয়ে যেতিয়া প্ৰথম দিনা তোমাৰ খুব অশান্তি হয় এ আজি খেলিবলে মন যোৱা নাই কষ্ট মষ্টত যেনে তেনে আজি খেলো আৰু কাইলৈৰ পৰা নাহো তেনেকুৱা ভাৱ হয় কিন্তু যেতিয়া তুমি খেলটো খেলি তেতিয়া কিন্তু সেই ভাববোৰ মনলৈ নাহে একদম মানে এনেকুৱা লাগে যেন আমি সদায় খেলিম আজিৰ পৰা আজি খেলো খেলি ভাল পালো নহয় কাইলৈৰ পৰা আমি সদায় আহিম। তাৰপৰা কি হব তুমি যেতিয়া প্ৰথম দিনা খুব দৌৰিবা বা ক্ৰিকেট খেলোতে বেট ঘূৰাবা বল মাৰিবা
উম উম
সেইদিনা ৰাতি তোমাৰ খুব গা বিষাব
গা বিষাব অ
আমাৰ বহুত দিনৰ পৰা স্বাস্থ্যতো এনেকে মানে ফচল হোৱা নাছিলেতো সেইদিনা যেতিয়া আমি ধৰা কষ্ট হ'ল আমাৰ ৰাতি গা বিষওৱাটো স্বাভাৱিক আকৌ যেতিয়া তুমি ত্ৰিছ দিনা আহি যেতিয়া আকৌ তুমি খেল খেলিবা তোমাৰ কি হব সেইদিনাৰ পৰা গা বিষতটো নাইকিয়া হৈ গুচি যাব। আৰু সেই গা বিষটো নাইকিয়া হয় মানে কেলে ধৰা আমাৰ পেশী সমূহ কি হয়। এই বহুত দিনৰ মূৰত বহুত কষ্ট পায়তো সেই কষ্ট বিলাক কি হয়। পিছদিনা আচলতে ৰিকভাৰী হোৱা নিচিনা হৈ যায় মানে। সহ্য কষ্টতটো সহ্য কৰিব পৰা হৈ যায়। যাৰ ফলত কি হয় আচলতে আমি সদায় এই খেলা ধূলাবোৰ। কৰিব লাগে আমাৰ স্বাস্থ্যৰ প্ৰতি আমি লক্ষ্য দিব লাগে।
লক্ষ্য দিব লাগে অ এই এতিয়া মানে কি গম পাইছানাই তুমি যে ক'লা তোমাৰ গা চা বিষ হয় বুলি তোমাৰ সেইবিলাক সেইবিলাকৰ মানে কষ্ট পায় সেইবিলাকে কষ্ট পায় হয় নহয় কিন্তু সেইটোৱে। পিছতলে পিছত তোমাৰ আৰু মানে সিহঁতি শক্তিশালী হৈ যায় গম পাইছা নাই সিহঁতে তোমাৰ অ', আমাৰ শৰীৰৰ বস্তুবিলাকক তোমাৰ সকলো বস্তুকে মানে তোমাৰ এটা ইংগিত দিয়ে প্ৰথমতে যেতিয়া আমাৰ হেৰি কৰে যে তাতকে আমি আৰু শক্তিশালী হ'ব লাগিব গম পাইছা নাই অহ তেতিয়া আমাৰ কি হয় আমাৰ শৰীৰটো তাৰপিছত চাবাচোন তুমি যেতিয়া খেলি থাকিবা -খেলি থাকিবা তোমাৰ শৰীৰত মানে শক্তি খিনিও বোষ্ট হ'ব লগতে তোমাৰ হেই বিষ চিকো নাইকিয়া হৈ যাব কিন্তু চাবাচোন খেলি দিয়াৰ লগে -লগে কি হয় আকৌ বিষ চিখ নাইকিয়া হৈ যায়। নাই এদিন -দুদিন, অকমান -অকমান বিষাব আৰু কিন্তু তাৰ পিছত মানে সেইবিলাকে মানে- মানে মানে তোমাৰ শুহিব পৰা হৈ যায় গম পাইছা নাই কষ্ট সহিষ্ণু হৈ যায় মানে কেছটো গ গতিকে সেইটো হিচাপত চাবলৈ গ'লে আমি অকণমান কষ্ট কৰিবই লাগে কষ্ট কৰি কৰিলেহে আমি ফলটো পাম হয়ে নহয় সেইটোৱে আৰু মানে এতিয়া খেলিব লাগে ভালকৈ মানুহবিলাকে মোবাইলৰ পৰা আঁতৰি আহিব লাগে আৰু এতিয়া মোবাইল মোবাইলেতো ইমান প্ৰব্লেম দিয়ে হয়নে নহয় বাৰু ধৰি ল আমাৰ স্বাস্থ্যটো ক্ষতি কৰি কৰে ন বহুত গতিকে মোবাইল ফোন ফোনটো ব্যৱহাৰটো অকণমান কম কৰিব লাগে আৰু
উম -উম
সেইখিনি আৰু কথাখিনিত পিছে আজি কেনেকুৱা পালা কথা পাতি?
উম, ভালে লাগিলে -ভালে লাগিলে বাৰু দেই।
অহ -অহ, তাকে- তাকে তেতিয়া আকৌ এদিন এই বিষয়ৰ ওপৰত গভীৰভাৱে আলোচনা কৰিম আৰু ন',?
উম, এদিন আকৌ পাতিব লাগিব।
উম, তাকে তেতিয়া আজিলৈ ৰাখিছো আৰু ন' উম, বাৰু -বাৰু দিয়া।